হেল্ল' কি কৰা
কি খবৰ
ভালেই দিয়া তোমাৰ
উম ভাল ভাল কি কৰি আছা এতিয়া কি কৰি আছা
আছোঁ আৰু
ভাত পানী খালা
উমম খালো তুমি
নাই খোৱা ভোক চুখ নাই থকা গৰম গৰম যিহে
দেই কৈছাহেনে আৰু গৰমৰ কথা নকবা আৰু কইছা
মই বাৰু তোমালোকৰ ফালে বৰফ সৰফ পৰিছে নেকি
গৰমতে পকাতে পৰি আছোঁ আৰু পকাও গৰম হৈ গৈছে
পকাহেনে মানুহে গৰম হ'ব এতিয়া
অলপ ওচৰত অহাচোন তোৰ মতটো মানে বহুত সৰু সৰকে আহিছে
হ গাটো ভাল নহয় যে মাত চাত বহি গৈছে
গৰমত এতিয়া আৰু কি কৰিবা মানুহে ল'মান বেমাৰো আহিছে ন
উম জ্বৰ এটা আহিছে যে
উম মোৰ মাজতে হৈছিলে জ্বৰ পিল খাওঁতে ঠিক হৈছে এনেকুৱা জ্বৰ আহিছে বহুতৰে হৈছেটো বেমাৰ পথাৰত কাম কৰি আছে মানুহবিলাক সেয়াও গুচি আহিছে আমাৰ দেউতাাতো নোৱাৰিলে থাকিব আৰু পথাৰ কিমান গৰম পৰিছে বোলে
অ
ভুক চুক নালাগে ইমান ৰ'দত বেমাৰ হ'ব মানুহৰ নে নহয়
উম উম সেইটো হয় বাৰু
কামটো দূৰৰ কথা দিয়াচোন মানুহৰ হেল্থটোৱে যদি বেয়া হৈ যায় কামটো কৰি কি লাভ আছে হয় নহয় কথাটো মাহতৰ ভালে তোমালোকৰ
উম উম নাই ভালেই
ঠিকে আছে ভালেই থাকিলেই হ'ল ভগৱানে ভালে ৰাখিলেই হ'ল হয়নে নহয়
হম গৰমত মানুহ এইেটোৱে এতিয়া ইমান গৰম ন আকৌ আছে আগষ্ট মাহটো
আছে আছে উম ভালকৈ থাকিবা গৰমত নেমু চৰ্বত পানী খাব লাগে বুজিছা
পানীয়েে গৰম হৈ গৈছে ফ্ৰীজৰ পানী কিমান খাব সেই গাল খাওঁ আকৌ বেমাৰ হ'ব মানুহ
উম
হম্
ফ্ৰিজৰ পানী খাই খাই ত তেওঁও হুতা নপালায়
বিয়াহে নময় ফ্ৰীজৰ পানীবোৰ খালে হম ত তোমাৰ ঘৰ ক'ত
ঘৰ
উম
মেছেজত কম দিয়া।
অ', অ',।
বাকী কোৱা পঢ়া পাতি।
মই ফাৰ্ষ্ট ছেমিষ্টাৰ এইবাৰ বি এ।
আচ্ছা ফাৰ্ষ চেমেষ্টাৰ। মই যোৱা বছৰ দিছিলোঁ মানে ডিগ্ৰী কম্প্লিত হৈছিলে এটা চাবজেক্টত এৰিয়া লগাৰ কাৰণে এইবছৰ যেনিবা দিলোঁ পলিটিকেল চাইন্সত।
অ', অ', কত পঢ়িছিলা?
তেজপুৰ কলেজ।
অ', ময়ো তেজপুৰ কলেজতে লৈছো।
উম,।
উম, এ ৰাতিপুৱা ৰাতিপুৱা গৈ আছো এন চি চিটোৰ কাৰণে।
আচ্ছা তাৰপিছত এই শুব গৰম ততে গছ গছনিবিলাকো কাটি পেলাইছে।
নাই নাই গছ গছনী ঠিকে আছে, এতিয়া আছে।
মাজতে কাটিছিলেতো।
উম, এতিয়া নাই নাই এতিয়া চাহতে কৰাইছে, গৰম জী পৰিছে যে।
উম, ঠিকে আছে বাৰু গছ পুলি ৰুব লাগে। এক্সাম হ'ব ন তোমালোকৰ?
অ' এন চি চিটো এক্সাম হ'ব বুলি
আগষ্টৰ পৰা খুলিব বুলি কৈছিলে।
অ', আগষ্টৰ এক তাৰিখৰ পৰা ক্লাছ হ'ব, এই চেমিষ্টাৰ। এনে এন চি চি এক্সাম এইটো মাহতে এইকেইদিনতে হ'ব বুলি কৈ আছে। আজি এনেই ডেমৰ ট্ৰায়েল এটা হ'ল আৰু।
অ', এন চি চি কৰি আছা ন। ঠিকে আছে তাত ক্লাছো কৰিব পাৰি এন চি চিও ভাল হয়।
অ', অ', সেইটো গম পাওঁ, সেইকাৰণে লৈছো। তাৰ মেজৰ কিয় ইকনমিক্সত আছিল নেকি? নে পলটিকেলত? অ', অ',।
উম, এইবাৰ এণ্ট্ৰেঞ্চ এক্সাম দিম দৰং কলেজত। আঠ তাৰিখ- আঠ তাৰিখে আছে একজ্ৰাম।
অ' দি থাকিলে হল, কিবা এটা পালেই হ'ল আৰু।
তাকে, দেওবৰীয়া কৰ্চটো ভাল বুলি কৈছে তেওঁ মানে এনেকে দি বলে যোনটো ছিট পায় সেইটো মানে অলপ বেলেগ টাইপৰ ন।
অ',।
সেইটোতো চবেই পাব দেওবৰীয়া কৰ্চটো, এডমিশন ললেই হ'ল বাচ। মই এক্জাম দি কিনে লম বুলি ভাবিছো।
অ', অ', ললেই হল। কিবা এটা কৰি থাকিলে, উম, তাকে।
উপায় নাই ন তেনেক
উম, উম, হয় এটো।
পঢ়াটোতো কমপ্লিট ৰাখিব লাগিব, নাপালোঁ বুলি ঘৰত বহি থাকিলেতো ৰখি যাব ন মোৰ এবছৰ লছ হব এবছৰত বহুত খিনি শিকা হ'ব মোৰ
উম,।
উম, যদি সেইটো নহয় তেতিয়াহলে কম্পিউটাৰটো চাওঁ কি কৰিব পাৰো। মানে এটা কৰ্চ কৰিলো তেওঁ মানে কমপ্লিট কৰিব নোৱাৰিলো।
অ', কম্পিউটাৰ কি কিল্লাছ লৈ আছা নে কি? উম, হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।